হেল্ল' হেল্ল' অহ উম মানে তোৰ বাকী কি এশ টকাটো মানে ৰেপিডত আহি অহাৰ কাৰণে গুচি গ'ল
আৰে নকয় আৰু মানে এই মাত্ৰা মানে এইমাত্ৰ সোমাইছে অ
এ মাতটাখোক ঘপককে গুচি গ'লচোৱা
নহয় মানে
ওচৰত আচোন ওচৰত আহ আইয়া পেতটো বিষাইছে ৰ ৰ ৰ কিবা বহুত পেটটো বিষাই মোৰ এই কেইদিন।
একো নহয় দে
ওচৰত আহ ওচৰত আহ
হেল্ল' হেল্ল'
অ আহিছে এতিয়া তোৰ মাতটো শুনিলে অলপ শান্তিটো লাগি যাওক। মানে আজি বহুত তামাম বিষাই আছে আজি গোটেই দিনটো। দিনত ইমান নাছিল এতিয়া আৰু বেছি হৈ আছে আজি যেতিয়াৰ পৰা সেই গলো পঢ়িব গলো
তাৰপিছত?
এতিয়া অ আজিৰ দিনত ন মোৰ এজধমা হৈ থকা যেন লাগিছে মানে উশাহ চোশাল ল'ব পৰা নাই মই। কিয় বা?
কি ক?
অ মোৰ মানে এষ্টমা প্ৰব্লেম সৰুৰ পৰাই আছিলে আৰু ভাল হৈছিল মাজতে তাৰপিছত যোৱা বছৰ একবাৰ হ'ল নোহোৱা নহয় ত ইবাৰো মোৰ লাগছে কি বছৰত একবাৰ হয় মোৰ তো বহুত বেয়াকে হ'ব এতিয়া মোৰ মানে যোৱাবাৰো মোৰ এই তই আছিলি সেইখিনি তাইমত তই আছিলি মই তোক কোৱা কৈছিলো, নে নাই মনত নাই যোৱা বছৰ হা হেল্ল' শুনি আছ?
উম শুনি আছো শুনি আছো আৰু জানো
মনত নাই কিন্তু মোৰ একবাৰ হৈছিল সেই এষ্টমাটো ইমান বেয়াকে হৈছিল, মোৰ ৰাতি মোৰ টোপনি অহা নাছিল এতিয়া মোৰ তাত এই এ কি কয় এচ এন স্প্ৰি এটা থাকে দে এইটো মোৰ তাত নাই ত মোৰ ইমান বেয়া অৱস্থা হৈছিল মই ৰাতি শুব পৰা নাই মই সেনকে গোটে ৰাতি গোটেই ৰাতি তোমাৰ একো খোৱা নাই হোৱা নাই মই সেনেকে আছো পজিচনত বহি মোৰ ফোনটো চাই গানটো শুনি সেনেকে আছো একদম থাকিব পৰা নাই, ত যোৱা কালি আজি হৈছে মোৰ আজিৰ দিনতো মোৰ লাগিছে কি আৰু বহুত বেয়াকে হব এইবাৰ ত সেইকাৰণে মই এই মই যে তাতো পাইছো, এ এচ ষ্টালিনটো কিনিবৰ কাৰণে গৈছিলোঁ এক ছয় শূন্য ইমান লৈছে।
এক এক ছয় শূন্য।
অহ
মানে এক এক এক ছয় শূন্য?
এক ছয় শূন্য মানে এশ কিবা ষাঠি হ'ব এশ ষাঠি।
হে অকল অকল ইমানহে গ'ল।
অ ইমানে গ'ল।
অ এ এশ টকা হে সেইবোৰ কটাই কৈছে থাকে মোক মোৰ। সদায় গৈ থাকে এইটো মই ক'বাত ওলাই গলে যায় মোৰ ইমান খং উঠে ন ক'ৰবাত ওলাই গলে গুচি যায়। দিনকালে বেয়া আজিও ওলাই গৈছে আজি কিবা এটা আহিব বুলি
এইখণতে তো ঘৰতে থাকা অ ভাল কথাটো মনত পৰিছে, বহুত তোক হেইত দিম নে মই তোক মানে মাৰিম মই পিটম মই তোক।
কিয়
কিবা বস্তু পাইছো মই।
কি পাইছ পাইছ কচোন?
উম ক এতিয়া ইয়াতে নকওঁ ইয়াতে কিয় কম?
এ হৰি।
ইতিয়া মই পিতিম আগ্ৰা পিটিম মই তোক থাকব নোৱাৰাকে
হৰি হৰি কিবা কৰিলো মই
চাগে সেই ছোৱালীজনীক মই জানো
কোনবা
তই কৈছ বাৰু হ'ব পাৰে নহলে নহ'বও পাৰে কিন্তু তোৰ তাত কি কৰি আছে তোৰ তাত থাকিব নালাগিছে তিন
আৰে কি বা কৈ আছ তই মোক এইটো লিখি দে লিখি দে এটো বস্তু দ্ধ
নিখিও নহয় দেই নিদিও মই লিখি ছিখি
এহহ
দিম দে দিম দে ইয়াৰ পিছত হব অ দুশ বাৰ থাকে আচ্ছা বুজিছো
কি দুখবাৰ থাকে মোৰ দিনটো তেনেকে গল অ মই মোৰ দিনকাল সঁচা বেয়াই গ'ল অ তোৰ অকল সেইটোতহে গ'ল পইচা বাকী সেইখিনি ক'ত গ'ল ত ক চোন তটো আধা আধি গলেই ত
সেইখিনি
তই কৈছ কি তোৰ ওচৰত দুই আছিল হা দুই
দুই হাজাৰ ছয়শ
অ তাৰ পৰা তোৰ গল তো আধা গুচি গ'ল আধা গ'লে কিমান গ'ল আৰু এক তিনি শূন্য শূন্য গ'ল অ বোলো ইমান গুচি গ'ল ইমান কি কিনিলি
এক তিনি শূন্য শূন্য হে এক হাজাৰ কেতিয়া গ'ল অৰ এতিয়াও দুই হাজাৰ আছে
তইহে কৈছ চোন
নাই কোৱা আধা আধি গুচি গ'ল মানে মোৰ পইচা যোৱা নাই মোৰ এই এইখিনি গৈছে যোনখিনি মোক দিছিল এইটো কি কৈয়ে মুখতে আহা নাই তল এটা হয় কচকৰ আহ ততেনেকে তা হয় কচ ক
উম
কিটো সেইটো মোৰ আধা গৈছে যে সেই বুলি তেওঁ কিন্তু আহিছে সেইটো নহা নহয় আহিছে মানে শুন শুন শুন শুন তোৰ দছটা শুন শুন
শুনি আছো। অ
মানে তোৰ দহটা তই যি কৰিছ সিটো তোৰ আহিছে এতিয়া এতিয়া তই বিছটা কৰি কৰিবি ন বিছাতো হৈ গ'ল এতিয়া, এতিতো অলপ দেৰি কে আহিব তাৰ পিছত আৰু মোৰ যে পিছত আহিছিল আৰু নশ কিবা টকা। সেইটো মানে এ মানে ত মই যে তোক কৰিছো হি তোৰ সেইখিনি পইচা আহি আছে
অ মানে তোৰ ফালৰ পৰা কৰাত নহয়
মোৰ ফালৰ পৰা কৰা বা বেলেগ ফালৰ পৰা কৰা বেলেগক ফালৰ পৰা আহা তোৰ যোনখিনি এ আহিব লাগে পইচা সেইখিনিয়ে ইমান অ কিয় নাহিব
বা ভাল ভাল ভাল, তে এতিয়া মোৰ ওচৰত কিমান এ তিনি আছিল ন, এতিয়া এক হ'ল কিমান হ'ব চাৰি চাৰি হ'ল ন, এতিয়া আৰু এক পাবলৈ আছে, মোৰ ইফালে পাঁচ পাঁচ হৈ গ'ল পাছত এডমিশন হৈ যাব লাগে মই ভাবিছো মানে য চাৰ যোনদিনা মই মই মানে বচাই ৰাখিচু বহুত হৰি অ
পাঁচজাৰছ ন, হ'বতো লাগে অ সিমানটো চৰকাৰীটো সিমানে লব
সিমানেই ল'ব পাঁচ হাজাৰ বা সাত হাজাৰ মাজত লব। সেইয়ে টেনচন অলপ সেইকাৰণে আজি মানে কামটাত গৈছিলো।
কি কাম?
সেইে হলে চাইডতে এ, কাম মানে কি আৰু অলপ মানে হেৰি টাইপ, এই লেবাৰ বিলাকত কাম লগাব লাগে সিহঁতক আৰু, মানে চাই থাকিব লাগে আৰু ঠিক কাম কৰিছে নেকি অলপ কিবা কিবি আনি দিব লাগে যদি কিবা এলুৱোৱা এনেকা। টাতো গ'ল অলপ সময়, এই এইটো ভাই নকবি
তোৰ পাপাই দিছে?
এ কোৱাই নাই
অ আচ্ছা, তই অকলে গৈছ মানে অ? তেনে
অকলে জোৱা নায়, এই ইয়া লগত গৈছো পি এ আৰ এ যি।
অ আচ্ছা।
ত' তাৰ লগত সি মানে কলে, মই তাক কৈ আছিলো হা তই যদি মানে কৈ দিন দিয়া কাম বা মোক কৰি থাকিবি হাঁ কবি মানে, ক'ৰবাত জনাই দিবি আৰু যদি থাকে, মই মিলাব পাইলে মই যাম, ম ছাগে মোক এনেকে দৰকাৰ হৈছে কবি কবি সি মানে কৈছিল তাৰ মানে দহ দিনৰ কাম দা আছিলে হা, দহ দিন মানে সি কৰ'বাত যোৱা আৰু তাত একদিনত ছয়কে দিব তেতিয়াহ'লে দহ দিন কিমান আৰু ভাবি ল
এক দিনত ছয়শ?
উম দহ দিনত ইমান হৈ যাব হা অ সিমান হৈ যাব কিন্তু আৰু তাত খোৱা মেলাও চব
আয়া অ ঘৰত তাতে থাকিবই লাগিব
অঁ
অ মানে হেৰি দিব চাগে
দূৰ আছে বহুত দূৰ আছে অ খোৱা মেলা একো টেনশ্যন লব নালাগে একো টেনচন লব নেলাগে তাত তাৰপৰা যাব লাগে কাম খিনি কৰিব লাগে আৰু দহ দিনৰ পিছত আহি দ অ দহ দিনৰ পিছত আহি যাব লাগে তেনেকুৱা কিন্তু সি মানে যাব তাৰ এইটো যোৱা হোৱা নাই তাৰে পুনৰ পৰৰ বিশ তাৰিখ মানৰ যোৱা কথা মই কৈছো যদি এ মই তাক মই এ মইতো কৈছো আৰে এতিয়ো এনেও নহব মোৰ এইটো একৈশ তাৰিখে এইটো আহি আছে মোক ঘৰ‌ পৰা নিদিব সবিলাক চাই লওঁ তাৰ যদি একৈশ তাৰিখৰ পিছত হয় এই এনেও এইবিলাক অলপ চৰকাৰী কাম ন এইটো মানে কিবা চৰকাৰী কাম আৰু এইটো এন চি চিৰ কাম
অ আচ্ছা আচ্ছা
এইটো মানে কিবা চৰকাৰী বস্তু অলপ। মানে গোপনীয় বস্তু।
উম।
সেইবাবে মানে সি মানে তাক কৈছে আৰু স সি কৈছে তোকো লৈ যাব পাৰিম টেনচন নাই।
তই নকৈ কেনে যাব পাৰ তো
এই স দহ দিনৰ কাৰণে মই কত যাম ভাল?
অ দহ দিন য তাতে থাকিব লাগে তেতিয়া অলপ প্ৰবলেম
অ থাকিব লাগিবতো দহ দিন মোৰ হেত এতিয়া মই হিচাপটো লগাও এ মোৰ টেনচন এইটোৱেই ম পাইছিলো এই তিনিটো যে আছিল এইটো টিউচনৰ আছিল হা দুটা টিউচন তিনি হল। উম চেই। চাৰি পাইছিলো মানে দুই দুইকে দুটা জোগাত কৰো ন। চাৰি আছিল তাৰ পৰা এক হেজাৰ ম‌ই এই কিবা এটা মানে বাকী আছিল বাকীটো মাৰিলো তিনি আছিল তিনি দুই পাঁচ শূন্য আজি এশ গ'ল তিনি এক পাঁচ শূন্য আৰু এশতটো বাদ দে আৰু তিনি শূন্য পাঁচ শূন্য যোগ যোগ কিমান হ'ব তিনি শূন্য পাঁচ শূন্য হ'ব যোগ ইফালে ইয়াৰ পৰা আহিল এক একে ধৰিছো, এই ন আহিল ন আহিল তেতিয়াহলে চাৰি হ'ল ন চাৰি আৰু এক পাবলগীয়া আছে এক আ হৈ যাব। পাঁচ মানত হৈ যাব লাগে নহলে জিনচৰ পৰা এ নহলে মানে এইটো কৰবাৰ পৰা সুধিব লাগিব আৰু
ঠিকে আছে।
অ মোৰ কপালে বেয়া হে
মোৰ ইচ্ছা, কিয় কলি? দে দে দে